অ।
হেল্ল'।
শুনি আছানে।
অঁ শুনি আছোঁ।
অ খোৱা বোৱা হ'ল।
অঁ হ'ল। এই খাই বৈ লৈ। বাচন- চাচন ধুই নাই দালি আৰু হাই বনালোঁ। ভাত কেৰেলা, আলু ভাজি তাৰপিছত শাক। কেইডালমান ভাজি ঢেকীয়া শাক। এ বিয়া ওলাইছে যে অ বিয়া ওলাইছে।
বিয়া ওলাই চে এতিয়া মানে এইকেইদিন বিজি হবি আ পুৰা কাম হেৰি বিয়া ঘৰত।
সেই ৰাতিপুৱাৰ পৰা তাত থাকোঁতে গ'ল মাকে ইফালে সিফালে কৰি ফুৰিছে যে। মানুহ চোন দুনো আহি আছে তাতে থাকিব লগা হৈ আছে। অঁ আকৌ প্ৰতিটো বস্তু। তো ইয়াতে হেৰি কৰি থাকে যে বৰমা আমুক। তো বৰমা তমকতটো মাকে আৰু থাকহিচোন বুলি পেলে হাৰি কৰিলে আ। তাইও পৰীক্ষাই হৈ আছিলে পৰীক্ষা দি অহাৰ পিছতহে হৈছে।
আৰু পৰীক্ষা থাকিলে নেকি।
থাকিলে দুটা।
অ
দুদিন আছিলে বোলে আও
দিলে হ'লা ন মাছ
অ পাছত দিব পাৰে নিদিলেও নাই এইটো হেৰি টেষ্ট ইউনিট টেষ্ট হে।
অ টেষ্ট হে
অ হ'লেও পিছত দিব পাৰিব এতিয়া দৰ্খাস্ত এখন দি থৈ দিব এইবাৰ এইটত
অ এইটদ এইবাৰ অ অ ডাঙৰ হৈছে অ অ দৰ্খাস্ত এখন দি থলে হ'ল আৰু
অ অকন ডাঙৰ হলে ভালেই নিজে চম্ভালিব পৰা হয়।
ভালে হে উ সেইটোয়েতো আজিকালি নহ'লে ইমান সৰু সৰু তাতে মানে হয় চম্ভালিবও নোৱাৰে আৰু এজনী ছোৱালী যে একেবাৰে সৰুতে দেখিলে আঠ বছৰ নে ন বছৰ একবাৰে মই দেখিছিলো সেইজনীৰ ছোৱালী ইমান অকমানিকা ছোৱালীজনী হৈছিলহেনে নাই এ নে একেবাৰে সঁচায়নে মিছ চাই একেবাৰে মোখৰ বিশ্বাসছে নহয় দেখিলে মানে তই বিশ্বাস নকৰিবি এজনী যে হৈছে তুলনি
আমাৰ ইয়াতো ছোৱালীএজনী তেনেকুৱা ন বছৰ সম্পূৰ্ণ নহ'লেই হ'লেই তুলনি নবছৰ হ'বলৈ বোলে আৰু তিনিমাহমান থাকিলেই অঁ তিনিমাহ নে দেৰ মাহ উম
পুঙে
তাই এতিয়া ডাঙৰতো হোৱাৰ কাৰণে ভালেই হৈছে।
এ ডাঙৰ হলে ভাল অকল চব চম্ভা আৰু মানুহবোৰো মানে অকমান হয় এতিয়া উ বস্তু সাঁচিব কৰিব পইচা এখন গোটাব পাৰিছে হয়ে নে নহয় এ এনে অ ন আঠ বছৰতে ন বছৰতে হব বুলি নাভাবেই তেতিয়া ন গোটাবলৈ পইচা পাতি মানে গোটাম নহয় বুলি ভাবি থাকোতে ন বছৰত হৈয়ে যায় কিমান অসুবিধা
উম আমাৰ এতিয়া পিতাই দহ বছৰ হ'লেই ছোৱালী হৈ অহা হ'লে চিন্তা কৰিবলগীয়া হ'ল হয় এতিয়া ল'ৰা হোৱাৰ কাৰণে টেনশচন নাই আৰু
খৰচ এটা বাঢ়িলে এতিয়া বাঢ়িলে হয় হলেই হয় মানে এতিয়া চিন্তা কৰিবলগীয়া হলেই হয় মানে আৰু বেলেগক দেখি দেখি ভয় এটা সোমাই যায়
অ
হয় দে কমেও খৰচ যায় দে বহুত পইচা খৰচ যায় দে আজিকালি
বহুত এই আজিকালি এইবিলাক বহুত পইচা খৰচ হয় আগতে আমাৰ ৰভা এখন দি পেলাই থৈ দিয়ে আজিকালিকে বৰ বিয়াৰ নিচিনা ডাঙৰ পেণ্ডেল
পেণ্ডেল আনিব লাগিব অ তাৰপা আকৌ উ বস্তু ভালকে খুৱাব লাগিব দিব লাগিব বৰ বিয়াাৰ নিচিনা মানে কৰি তোলে মানে বেন পাতি বজাব
উম
দে সেইকাৰণে মানে এতিয়া খৰচ বেছি মানে পোৱা দুখন দুখন বিয়া ছোৱালী মানুহ এইবিলাক খাই দিব লাগে
অ', চিম্পুলকে থৈ দিব লাগে, এ মাজৰ হেৰিতে আমাৰ দেউতাক হঁতৰ সম্পৰ্কীয় কোনোবা ডিমৌত খোৱা লাগে সেই ছোৱালীজনী দেউতাকে চাকৰি কৰে কিন্তু বিয়া আগতে আমি আমাৰ বিয়া তুলনি বিয়া যেনেকে তুলিছিলে চিম্পুলকে তেনেকে তুলিছে চিৰা দৈ খুৱাই পেলাই থৈ দিছে মানে, পিছে হেৰি আৰু মই চাকৰি কৰোঁ বুলিবোলে যে ডাঙৰকে পাতিব লাগিব কথা নাই নহয়। চিম্পুলকে ছোৱালীজনীও মানে একো আপত্তি নাই।
অ', তাকে তোন চবেই তেনেকে কৰা হয় বাক বা উম, বাকী বিলাকো তেনেকেই কৰিলে হয় এতিয়া চবে মানে ভালকে পাতা দেখি ইঘৰে সিঘৰক দেখি কৰি কৰি মানে বাঢ়ি গৈছে হয়নে কথাটো? এঘৰে মানে কৰিলে যেতিয়া সিঘৰে মানে কৰিব সেনেকুৱা মনৰ হেৰিবিলাক বাঢ়ি গৈছে। তেনেকুৱা হ'বই নালাগে আচলতে, আমাৰ দিনতে ভাল আছিলে। অ', ৰভা এখন দিব গা গাঁৱৰ মানুহ দু আহি পেলাই ৰভা খন ৰভাখন দিব আৰু ন?
অ', আজিকালি বেছি হুলস্থুল হয় যে হুলস্থুলত মোৰ থাকিব মনহে নাযায় ইমান হুলচ
উম, মোক বিয়া বাৰু বুলিলে মই ভালেই নাপাওঁ সেইটোৱতো ভালে নালা নোপাও হুলস্থুল মানে যিকোনো বিয়াই মানে ময়ো ভাল নাপাও, এতিয়া বৰ বিয়া এখন বুলি ক'লে ইমান অ', কিমান দিনৰ আগৰ পৰা বৰ বিয়াখন হেৰি হয় অ', তাকেতোন বৰ বিয়া হ'লে কিমান দিনৰ আগৰ পৰাই হয় মানে বিয়াখনৰ তৈয়াৰী এমাহ দুমাহৰ পৰা হুলস্থুল বা নিয়ম খিনি কৰিব লাগে খালি হয় মানুহ বিলাকক এনেই হেৰি কৰি মানে লাভ নাই নহয়। কেইতামান মানুহ হেৰি কৰি, ঘৰৰ মানুহ খিনি হ'ব লাগে নিয়ম খিনি কৰিব লাগে মেইন হৈ গল আৰু হয়নে নহয়?
পৰিয়ালৰ মানুহখিনি মাতিব লা গাঁৱৰ মানুহ
পৰিয়ালৰ মানুহখিনি বা ভকত কেইজনমান বেছি মানে কৰিবই নালাগে যিবিলাকৰ মানে দেখাত দেখিহে মানুহৰ নিয়ম তোহে মেইন হয় নে নহয়? অ',
ভাল হয় তেতিয়া। ইমান হাই হুলস্থুলত এই হেৰিত কি মাহত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাৰ্চৰ ন' তাৰিখ, ফেব্ৰুৱাৰীৰ ন' তাৰিখে আছিলে জাচিং ৰিজৰ্টত বিয়া তাত, বিয়া খাবলৈ গৈছো ধুনীয়াকে সজাই দিছে কিন্তু হেৰি টো, সেই আমাৰ দেউতাৰ ঘৰতে পঢ়োৱা ল'ৰা এটা বিয়া আছিলে। তাৰ হেৰি হোৱা নাই, এই গান গাবলৈ গায়ক মানে গাঁৱৰ এ আৰু ভালকে গাই মাতি আনিছে গাই আছে বিহু নাচা বিহু নাচি আছে ইমান হাঁই হুলস্থুল নাই ভাল লাগিছিলে গৈ।
অ', তেনেকেই ডাঙৰ - ডাঙৰ বিয়াবিলাক তেনেকেই পাতে। উম।
হোটেলত বিয়াত দিছে, সেইখনতো নাই গান -বাজনা একোৱেই নাই মানে।
উম, তেনেকে হ'লে ভাল।
ধুনীয়া ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা পৰিৱেশত মানে ভাল আও মানুহৰ লগত কথা-বতা পাতিবলও ভাল আমি এতিয়া নতুনকে গৈছো, মইতো কাকো চিনি নাপাওঁ বিয়া খাবলৈ যাওঁতে। তে হয়নে নহয়? চিনাকি তিনাকি কৰাই দিছে, মানুহখিনিয়ে ভালকে কথা বতৰা পাতিছে। এই হুলস্থুল হৈ থাকিলেতো কি কয় একো বুজি নাপাওঁ, মই কি কৈছোঁ একো বুজি নাপায়।
সেইটোৱে টো সেইকাৰণ টো ডাঙৰ মানুহ বিলাকে তেনেকে ন সেইকাৰণে ভাল তেনেকেই পাতে ভালকে মানে ভাল মানুহ, বুজি পোৱা মানুহ বিলাকে মানে। হোলস্তোল নকওঁ বুলি তেনেকে বিবাহ ভৱন বা হেৰিয়ত দি দিয়ে অঁ,। শান্তি ভাবে হৈ যায় চ'ব।
ইমান মানে হেৰি নাই আও, বিহুঁ নাচি আছে বিহুঁ নাচা ইমান হেৰি নাই নহ হয় ৰৈ ৰৈ নাচিছে আও অকণ সময় ধোল গান এটা গালে। অঁ উম।
তেনেকে সেই
ভাল লাগিছিলে তেনেক মই সেই দুখন, ইমান বিয়া খাবলৈ গৈ আছোঁ সেই দুখন বিয়াৰ নিচিনা মানে ভাল লগা বিয়া আও, খাই পোৱা নাই আও। মানে পৰিৱেশটো ভাল হ'ব লাগ
কোন ক'ত গৈছিলি? ক'ত গৈছিলি?
এখন জাচিংফাৰ ৰিজত। নগাঁৱতেই, নগাঁৱতে আছে। মানে জাচিংফা ৰিজৰ্টখনৰ মালিক। মালিকৰ পুতেক আও এতিয়া পুতেকেই মালিক হৈ আছে আও। সেই ল'ৰাটো ঘৰ ক'ৰবাত হেৰি ফালে শিৱসাগৰ ফালে। বা হেৰি মাক দেউতাকে চাকৰি কৰে কাৰণে ইয়াতে থাকি গ'ল আও। আছে সিহঁতৰ ঘৰ চবতে আছে। গুৱাহাটীত আছে, নগাঁৱত আছে। ক'ৰবাত আছে তেনেকে বিয়া মানে ইয়াতে পাতিছে আও এইখিনি নগাঁৱৰ মানুহ খিনিৰ লগতেই সেই যে
চিনাকি যে আৰু থাকা কৰা অঁ,। উম, ইমান বিলাক ঘৰ থাকে মানুহ, তহঁতৰ ঘৰ
অঁ। বিয়াত মাতিবলৈ এইফালে কিমান বছৰ হ'ল বোলে? পঢ়োৱা, এতিয়া কিমান বিছ, পঁচিছ, পঁচিছি, পঁচিছ, ছাব্বিছ বছৰ হ'ল। সিহঁতক পঢ়ায় কৰি হেৰি কৰে, সিহঁতে এতিয়া চাকৰি কৰি হেৰি কৰি আছেহি। এতিয়া আহিবলে হুম
ওলাইছ -এ হে দে ভাল লাগে আক' তেনেকে হয় তেনেকে যে বিচাৰি আহিছে, মনত ৰাখিছে সেইটোয়ে ডাঙৰ কথা। মনত ৰাখাটোৱে ডাঙৰ কথা হয়নে নহয়, ষ্টুডেণ্টে।
পৰা মাতিবলৈ কৈছা আপ আপোনাৰ ছা আগতে বোলে স্কুলৰ আগতে পঢ়োৱা ছাৰহঁতক আগতীয়াকে মাতিছোঁ। ছাৰকেইজনক প্ৰথম নিমন্ত্ৰণ দিছোঁ। তাৰপিছতহে বাকীবিলাকক নিমন্ত্ৰণ দিমগৈ।
এ জাতীয় বিদ্যালয়ত শুনিছিলা সেইটো।
অঁ জাতীয় বিদ্যালয়ত পঢ়িছিলে!
অ' তাতে পঢ়োৱা নাছিল জানো পিতাই, দেউতাকে,
অঁ জাতীয় বিদ্যালয়তে, কৰিছিলে। আগতে অঁ
এতিয়া য'ত মে পি পিতাই পঢ়ি আছে!
সেইখন নহয় সেইখনতো কৰিছিলে! অঁ আৰু এখন জাতীয় বিদ্যালয় আছে নহয়! তাৰ ওচৰতে সেইখনত কৰিছিলে।
অ', অ'
ভালেই লাগে, ল'ৰা ছোৱালীখিনি লগ পালে! য'তে দেখি। এছে ততে মতে দে যে।
তেনেকে ভাল লাগে মনত ৰখাতটো মেইন হয় নে নহয় মানুহৰ হেৰি এইটো এনেকেম কিবা এটা ভাল কৰিছিল মনত ৰাখিছে হয়ে নে নহয় ল'ৰা ছোৱালী সেই কাৰণে বহুত ডাঙৰ কথা আজিকালি ল'ৰা ছোৱালী তোন তেনেকে হেৰিয়ে নকৰিব!
মনতে নাৰখে, নাইন টেনলৈকেহে পঢ়ালে! নাইন টেইনৰ পৰাটো নায়েই। তথাপিও ফোন এতিয়া অ' বেলেগৰ পৰা ফোনৰ নম্বৰ লৈ ফোন কৰি, কৰি ঘৰত আহি ৰাতি মাতি থৈ গৈছেহি! নটা দহটা বজাত, বিচাৰি, বিচাৰি আহি।
দুই ফালৰ পৰা মানে এ ভালকে পঢ়াইছিলে, ভালকে হেৰি কৰিছিলে মৰম দি ছিলেনে, নহয় সেইকাৰণে সিহঁত মনত হৈ গ'ল মানে এজন চাহওক মই মোৰ কাৰণে বহুত ভাবি ছিলে, বা মোক ভালকে এনেকে কৰিছিলে মই মাতি মনত তেনেকুৱা মানুহৰ প্ৰতি মনত মানে। বহুত বছৰলৈ থাকি যায় মানে গম পালি। ভাল মানুহৰ এজন হেৰি হ'লে। চাবিছ ন এনেও মানে কোনোবা মানুহে তোক মানে বিপদত সহায় কৰিছে বা ভাল। ব্যৱহাৰ পাতি কৰিছে মাতিছে সেইজনী মানুহ ক আমিওতো পাহৰি নোৱাৰো তেনেকুৱা নিচিনা। হয় যায় নহয়- আহ মনত থাকিয়ে যায়! লগ, লগ নাপালেও মানে মনত মানে সদায় মানে। ঘবত আলোচনা হৈ থাকে চাগৰ স হয় নে নহয় এইটো।
অঁ, অঁ আলোচনা হৈয়ে থাকে, অমুক, অমুক ছাৰহঁত কৈ কৈছেই। অঁ বিয়া খাবলৈ যোৱা দিনাখন বহি লৈ মাক -দেউতাক- আইতায়েকজনী, বোলে বেছি ভাল আছিলে, মানে আগতে আইতায়েকে আনা নিয়া কৰে স্কুলৰ পৰা। তাকে স্কুলত যায় বোলে। এতিয়া মোনাত এটোপোলামান বস্তু বান্ধিয়ে লৈ যায় আৰু আইতাকে যোনদিনাখন যায়! স্কুলৰ ছাৰ, বাইদেউহঁতক, খোৱাই বোৱাই থৈ আহিবলৈ চাহ, মিঠাই- তেনেকে কিবা কিবি ঘৰতেই বনাই লৈ যায়! তেতিয়া ইমান বয়সস্থ মানুহজনী।
অ', এতিয়া আছেনে নাই।
এই কৰোণাতে ঢুকালে! নাই, নাই কৰোণাৰ সময়তে ঢুকালে মানুহজনী উম হেৰি কেঞ্চাৰ, হৈ বোলে ঢুকালে!
আইতাক, কিছুমান আছে দেই এনেকুৱা পুৰা হেৰি ন ভাল ভাল লগ লৈ ফুৰিব। অ অঁ।
তেতিয়া কেনেকৈ ঢুকালে? কৰোণাৰ সময়ত ডকক্তৰৰ অভাৱ হ'ল যে তেতিয়া।
অ এই সেইকাৰণে ভয়ো সমদত্বৰ অভাৱ মানুহ বিলাকৰ ভয় এটাও সোমাই গৈছিলে।
উম, মানুহজনীৰ ভয় সোমোৱা নাই বোলে মানুহজন একদম পূৰা ইষ্টৰং বুলি কৈছে। মানুহজনীয়ে এই ঘৰ ল'ৰা ছোৱালীখিনি নাতিনীহঁতকহে মানে শাসন কৰি দিছে। আহিব নালাগে মোৰ একো নহয় মই থাকিব পাৰিছো কিন্তু কৰোণাই পালে যে। বেমাৰটোৰ লগতে কৰোণাই পাই গ'ল, কোনেও ক'তোও যাব নোৱাৰা হ'ল।
উম হুম।
এতিয়া মানুহজনী অকলে আছে কিবা কিবি বস্তুটো নিজে আনি কৰি খাবই লাগিব। সেই তেনেকৈ হেৰি হৈ গ'ল আও উম, কৰোণা হৈহে ঢুকালে, কিন্তু ইটো বেমাৰৰ অপাৰেচন অপাৰেচন কৰি দিয়া হয় ভাল হ'ল হয় এতিয়া গোঁসাই ঘৰত জেঠাই হঁতৰ ভাল হোৱা নাই জানো।
অঁ ভাল হৈছে, বহুত মানুহ ভাল হৈ আহিছে সেইটো বেমাৰ। টকা থকা মানুহ লৈ গ'ল হয় বাহিৰত হয় নে নহয় ভাল কৰিয়ে আনিলে হয়। কৰোনাটো কাৰণে চাগৈ নিব নোৱাৰিলে কৰিব নোৱাৰিলে সেইটো কাৰণে।
কোনেও সেইকেইদিন পূৰা লকডাউন হ'ল যে কোনেও ক'তো যাব নোৱাৰা কে, পুৰা কাৰফিউ দি দিয়া নাছিলে জানো। অঁ হ'ব দে।
উম।